অ ভালনে খবৰ
ভাল ভাল খবৰ মোৰ বাৰু ভাল খবৰ আপোনাৰ ভালনে
অ আছো দিয়া এ মানে গাটো ইমান ভাল নহয় এনেই আছো আৰু
অহ কি কৰি আছে
এ কি কৰিবা এই গা ভাল নহয় আজিকালি জ্বৰটো অহা নাই জানো হয় মানে সবৰে হৈছে ভাইৰেল জ্বৰ হয়তো হৈ আছে যে অ সেই জ্বৰটোৰ কাৰণে মানে অলপ ওলাই কৈ যাব পৰা নাই
উম চ' আজিকালি অলপ ঠাণ্ডা বস্তু খোৱা কমাই দিব লাগে মোৰ মতে
অ সেইটো হয় মই তেনেকে নাখাওঁ বাৰু ঠাণ্ডা বস্তু ভাইৰেল না ভাইৰেল চবৰে হৈছে ঘৰখননত এটা হলে আৰু চবৰে হৈ যায় ন জ্বৰটো সেইটো ওপৰত আজিকালি ওলাইো কি যাবা ইমান পলিউচন হৈছে নহয়
বহুত পলিউচন হৈছে গাড়ী মটৰ যি চলে গাড়ী মটৰ তাৰপিছত আপোনাৰ মেই মেইন গ যেন পল অ মানে গাড়ী মটৰৰ পৰাই হয় পলিউচন
অ যিটো মেইন পলিউচনটো মানে অ যিটো বায়ু প্ৰদূষণ টো তোমাৰ মানে গাড়ী ম তৰো মানে মেইন কাৰণ তাৰ পিছত আহিলে তোমাৰ উদ্যোগটোক প্ৰতি মানে উদ্যোগতটো গাঁওৰ জেগাত নাই দিয়াচোন
হয় হয় আমি যে প্লাষ্টিক বোৰ ব্যৱহাৰৰ কৰো এইবিলাকো হয় কিন্তু
সেইবিলাক মানে কি জানা বিশেষকে যিটো বায়ু প্ৰদূষণ সেইটো তোমাৰ এতিয়া ৰাস্তাত ওলাই গ'লে তোমাৰ গাড়ী মটৰৰ কাৰণে বেছি হয় ধোঁৱাটো কাৰে দুই নম্বৰৰ কথা হ'ল গাঁৱত নহয় কিন্তু তুমি যিবিলাক টাউন এৰিয়াত যাবা তোমাৰ উদ্যোগবিলাকৰ কাৰণে ধোঁৱটোৰ কাৰণেও বহুত হয়
হয়
তাৰ ধোঁৱাটোৰ পৰা বায়ু প্ৰদূষণটো বেছি হয় গাঁৱত বা ইমান সেইটো ইয় নপৰে কিন্তু গাঁৱতো আজিকালি গাড়ীতো বহুত ন
চহৰত বেছি হয়
চহৰত বেছি হয় কিন্তু আজিকালি গাঁওতো চব মানুহৰে গাড়ী থাকে যে কিন্তু সেই উ মানে যিটো ইণ্ডাষ্ট্ৰিয়েলটো মানে ইয়াত গাঁৱত অলপ কম হয় আৰু
অ ফেক্টৰী ফেক্টৰী নাই নাই ইমান গাঁৱত এটা বহুত ফে আছে কিবা আছে উম হম ইণ্ডাষ্ট্ৰিয়েলৰ পৰা কম হয় উম উম উম বহুত ডাঙৰ প্ৰব্লেমাৰে পৰা ধোৱা আহি থাকে এনিটাইম
অ আজিকালি কি জানাই এই প্ৰদূষণটো হোৱাৰ পৰা মানুহৰ বেমাৰ আজাৰ বহুত বাঢ়ি গৈছেগে তোমাৰ আৰু কি জানা বায়ু প্ৰদূষণ খনকাৰণে তোমাৰ সেই ধোঁৱাটো যিটো মানে হয় সেইটোৰ পৰা মানুহৰ হাওঁফাওত বহুত এফেক্ট কৰে হাওঁ ফাওঁ টো বেয়া কৰে ন
অ প্ৰথমত চ চৰ্দি হব কাঁহ হব তাৰে পৰা এইটো ষ্টাৰ্ট ন
উম হয় দিয়া।
চৌ মই ভাবো যে মানে অ বায়ু প্ৰদূ্ষণটো ৰোধ কৰিব কাৰণে মানে এতিয়া যোনটো পদক্ষেপ লৈছে চৰকাৰে ইলেক্ট্ৰিক কাৰ ইলেক্ট্ৰিক মানে গাড়ী
আহ
এইটোয়ে আনা ঠিক আছে মোৰ মতে বহুত কিছু অংশ হ'লেও কিন্তু মোৰ মতে মানে বা বায়ু অ প্ৰদূষণ ৰখি ৰাখিব কোনতো
অ অলপ অলপ ৰখিব কিন্তু তোমাৰ আকৌ সেই সেইটো বস্তুতটো কিছুমান মানে অসুবিধা আছে ন তুমি যদি ইলেক্ট্ৰিক এনে আমাৰ কাৰেন্ট নাথাকে অসমত ক'ব গলে আকৌ তুমি চব বস্তু যদি ইলে ইলেক্ট্ৰনিক ৰ ওপৰত ভৰসা দিয়া মানে ঘৰত কাৰেণ্টে নাপাব নহয় সেইটো এটা কথা কাৰণ আমাৰ বিজুলী ইমান উৎপাদন নহয়তো উম আমাৰ এতিয়া অসমত নদী বহুত বা ডাঙৰ ব্ৰহ্মপু্ৰও আছে কিন্তু কি সেইটো হিচাপত যিমান উৎপাদন হ'ব লাগে বিদ্যু য়ত সেইটো পৰিমাণত নহয়তো অসমত
এইটো এইটো পৰিমণত নহয় বহুত বহুত বিদ্যুত কম যেতিয়াই তেতিয়া কাৰেণ্ট কাটে ভল্টে টেচকমি যায়
আৰু এটা মানে কি জানা সমাধান আছে তোমাৰ বায়ু প্ৰদূষণত তুমি গছ যদি বেছিকে লগোৱা গছেও তোমাৰ বায়ু প্ৰদূষণৰ পৰা বহুত বচাব পাৰে। মানুহক। কাৰণ গছে যেতিয়া বেয়া বস্তু বিলাক যেতিয়া নিজলে লৈ ল'ব ন এতিয়া গছ নাই আকৌ মানুহ বিলাকে সজাগ হৈছে অলপ বাৰু
অলপ অলপ হৈছে। আজিকালি হয় হয় হয় আজিকালি মানে দেখা পাইছো। মই নিজে মানে গছ যতে ততে কাটি দি আছে মানে যি কাম কৰিব লগা হয় গছ কাটি দি আছে। মই ভাবো গ গছ কাটি কটাটো কাটক কোনটো এই গছৰ নামত আৰু দুটা তিনিটা মান
দুটা তিনটা লগাব লাগিব সেইটোয়ে কথা প্ৰদূৰ্ষণ কম হ'ব লাগিব। প্ৰদূষণ কম হওঁক বা আমাৰ এতিয়া গছ থাকিলে আমাৰ যিটো কি কয় পৰিৱেশটো সেইটো ভালে থাকে বিশুদ্ধ হৈ থাকে দিয়াচোন উশাহ নিশাহ বিলাক তুমি চাফা লব মানে বিশুদ্ধ উশাহ নিশাহ লব পাৰা ন।
হয় হয় পিপিৰ উশাহ লোকা
উম গছৰ কাৰণে পায় কিন্তু গছ নহ'লে তুমি গোটেই বেয়া বস্তু বিলাক তুমিটো তোমাৰ ভিতৰতে গুচি যাব। কাৰণ গছে বহুত খিনি নিজলৈ লৈ যায়।
উম আৰু বেছি বেছি গছ কাটি দিলে মানে উশাহ নিশাহ ল'বও প্ৰব্লেম হ'ব আমাৰ নিজৰে
অ এতিয়া তোমাৰ যদি এতিয়া কি জানা প্ৰদূষণৰ কিছুমান সেই তেনেকুৱাও আছে। কিছুমান মানে কি জানে এতিয়া ইণ্ডাষ্ট্ৰি বস্তুবিলাক এতিয়া ইণ্ডাষ্ট্ৰি পৰা তোমাৰ ধোঁৱাতো ধোঁৱাই। কিন্তু কিছুমান যে এই বেয়া বস্তুবিলাক ওলাই নদীত পেলাই ওচৰ পাঁজৰ নদী সেই নদীবিলাকো কিমান এ এতিয়া এচাম মান জাঁবৰ জোঁথৰ হওঁক বা তাপ সোপা যিবিলাক কে কেমিকেল ওলাই সেই কেমিকেল বিলাকো গৈ পেলাই ওচৰ নদীনতে পৰিব হয়নে নহয়? সেই ন অ সেই কেমিকেল বিলাক নদীত পৰিব। সেই নদীত মানে জীৱ জন্তুৱে খাব পানী খাই জীৱ জন্তু মৰিব বা কিছুমান এনেকুৱা মানুহ আছে যাৰ পানীৰ ভৰখা সেই পানী খিনিনিয়েতু সেই নদীখনৰ ওপতে তোমাৰ গোটেই খিনি ভৰসা হয় নে ন ন খোৱা বোৱা হওক, কাপোৰ কানি ধোৱা হওক, সেইবিলাক প্ৰব্লেম। তেতিয়া মানুহৰ বহুত বেমাৰ আজাৰ হয়। বেয়া বেয়া বেমাৰ।
চ মই ভাবো যে বায়ু প্ৰদূৰ্ষণ টো মানে নিজে মানে সজাগ হৈ থাকিলে মানে নিজে যদি সজাগ হৈ থাকোঁ‌ কিছুমান কাৰণত চ কিছু অংক কমাব পাৰি কিন্তু যেনেকুৱা
প্ৰদূষণ বুলিয়ে নহয় তুমি চব চব শব্দ হওক, শব্দ প্ৰদূষণ হওক, বায়ু প্ৰদূষণ হওক বা যিকোনো প্ৰদূৰ্ষনে হওঁ‌ক মানুহৰ ওপৰতে আছে। মানুহে বহুত পৰিমাণে কমাব পাৰে।
বহুত যেনেকুৱা আপোনাৰ জাবৰ জোথৰ য'তে ত'তে নেপেলোৱাই ডাষ্টবিনত ডাইৰেক্ট পেলাই দিয়ক। ড্ৰেইনত নিপেলাই এতিয়া যে মেইন সমস্যাবোৰ অ' বানপানী যে হৈ আছে।
উম।
ত এইটো মানে চাবৰ জোথৰ পেলাই ড্ৰেইনত তাৰ পিছত ড্ৰেইন ব্লক হৈ যায়।
অ' সেইটো মানে অ কৃতিম বানপানীটোতো সেইটো কাৰণেই হয় বাৰু।
উম।
উম। এতিয়া সেয়া মানে কি ক'বা। এতিয়া মানুহে বুজি পোৱাতটো মেইন কথা ন? বুজিওতো পাব লাগিব। সবে নিজৰ সুবিধাটো চাই পেলাই নাহে জাবৰ খিনি ডাষ্টবিনত দি গৈ পেলাতকে দেইনটোতে ওচৰতে আছে। পেলাই দিওঁ কিন্তু সেইটো নাভাবে যে ড্ৰেইনতটোত পেলোৱাৰ লগতে মানে কিমান অসুবিধাৰ সন্মুখীন হ'ব লাগিব।
অসুবিধা মানে ট্ৰেইনৰ ট্ৰেইনৰ জাবৰ জোথৰবোৰ কুকুৰেই খাই বেছি মই দেখা পোৱাত।
উম আৰু কি জানা এই যে ইণ্ ইণ্ডা ইণ্ডাষ্ট্ৰিৰ পৰা যে যিবিলাক মানে কেমিকেল জাতীয় বস্তু ওলাই হেই বস্তু খিনি ইণ্ডাছ মানুহখিনিয়ে মানে অলপ ভাবিব লাগে যে এইখিনি আমি নদীত নেপেলাই কোনোবা এটা ঠাইত পেলাওঁ য তত পেলালে মানুহৰ অসুবিধা নহয়। সেইখিনি গুৰুত্ব দিব লাগে অ' কিবা এটা কৰি ৰক যিকোনো। মানে সেইট যিকোনোতো সমাধান থাকিব ন কিবা এটা মানে সমাধানটো থাকিবই দিয়াচোন। কিবা এটা কৰিব কিন্তু সেই বস্তুটো কৰিব যত যত্ন কৰিব লাগে যে সেইখিনি নদীখনত নেপেলাই। এতিয়া নদীখনত কিমান মাছ কাছ বা কিমান বস্তু থাকে। সেই মাছ কাজৰ বিলাকো দিনক দিনে এতিয়া নাইকিয়া হৈ গৈছেগে এইবিলাকৰ কাৰণে।
এই তাকেতো এই এই এই মাছ কাছবোৰ বস্তুতো খাই দ এই মাছটোৱে আমি খাই আছোঁ‌
আমি খাই আছো আমাক মানে উ মানে বেমাৰ -আজাৰ। কৰি আছে সেইবিলাক কথা কৰি আছে অ'। সেইবিলাক চাব লাগিব। বা এতিয়া শব্দ প্ৰদূৰ্ষনতটো হিচাপত আমি হিচাপ কৰিব লাগিব। কিবা এটা ভলিউম বস্তু আৰু আমাৰ আজিকালি শব্দ প্ৰদূষণ বেছি হোৱাৰ লগতে আমাৰ কাণৰ বেমাৰ হক নুশুনা হওক কিবা এইবিলাকতো আহি যাব কাৰ বেমাৰতো বহুত হ'ব শব্দ প্ৰদূষণ আজিকালি মানুহৰ গাড়ী হৰণ হওক বা তোমাৰ কিবা মেচিন হওক চবৰে পৰা ইমান বেছি শব্দ ওলাই যাৰ কাৰণে মানে শব্দ প্ৰদূষণতটো বহুত বাঢ়ি যায় ন।
বহুত বাঢ়ি গৈছে।
উম তাকে সমাধান কৰিব আমি মই হ'লেও তুমি হ'লেও বা বেলেগে হ'লেও চবে ভাবিব
সমাধান নিজে কৰিব লাগিব চ আ আপোনাৰ আগত যদি গাড়ী নাই। গোটেই ৰাস্তাই যদি আপুনি হৰ্ণ মাৰি যাই আছে
মাৰি গৈছে, অ' সেইটো নিজে ভাবিব লাগিব যে মই হৰ্ণটো নামাৰি যদি কে যাব পাৰোঁ। এতিয়া কোন - কোন - কোন দেশত জানো হৰণ নামাৰে নহয় তোমাৰ।
উম তাকেটো কোনোবা
ত মই ইমান নানে ভূটা - ভূটান হে নে কুই জেগা আ মই পাহৰিলো দেই মই ভাল কে নাজানো তাত হেনো হৰণ মাৰা অ আও অ মানে হৰণ নামাৰে। তোমাৰ। সেইটো এটা কিমান ভাল চিষ্টেম সেইটো বা শব্দ প্ৰদূষণতটো বহুত
মানে আজিকালি মানুহকেইটাৰ কি হৈছে টাইম নাই ৰ'ব কাৰণে।
অ' তুমি মানে মোক চাইড দিয়া মই হৰ্ণটো মাৰি মই গুচি যাওঁ। মানে কৰ'বাত জানো বিশ্ব যুদ্ধ কৰিব যোৱা নিচিনা মানে।
আগফালে যদি হয় আগফালে যদি মানুহ আহে আহি আছে, পাৰ হৈ আছে, উৰাই দি গুচি যায়।
অ' পাৰিলে উৰাই দি থৈ যাবগে।
উম। মানে আজিকালি সময়ত কাৰো ৰ'ব কাৰণে স- সময় নাই ৰ - ৰলে যে শব্দ প্ৰদৰ্শন টো অলপ কম হয়।
অ'।
চ এইটো ভাবিব লাগে অলপ।
সেইয়াই পানী এতিয়া পানী প্ৰদূষণটোৰ কথাটো কৈছো দেই আমি কিন্তু একেটা জেগাতে মানুহে গা ধোৱা, কাপোৰ ধোৱা কামো কৰিব নালাগে। এতিয়া আমি যদি সেই খোৱা পানী খিনি আমি যদি কাপোৰ ধুও, তাৰ পৰা চাৰ্ফ চাবোনৰ পৰা কেমিকেল বিলাক গৈ মানুহৰ ক্ষতি কৰিব। কাৰণ গৰুটো ছাগলীয়ে গৈ তাতে পানীটো খাব ন' আমি সেইকাৰণে আমি ভাবিব লাগে ওচৰত নদীখন থাকিলে আমি নদীখনত মানে একেবাৰে ডাইৰেক্ট গৈ পেলাই কাপোৰ খিনি ধুব নালাগে। চাইডলৈ পানীকণ আনি লও। আনি পেলাই তুমি কাপোৰ খিনি ধোৱা যাতে চাৰ্ফ চাবোন তাত নপৰে কিন্তু মানুহে সেইবিলাকো গুৰুত্ব নিদিয়ে ন।
আজিকালি দেখা পাইছো নদীতে মানে কাপোৰ ধোৱা ষ্টাৰ্ট কৰি দিয়ে।
টো নদীতে কাপোৰো ধুব, সেইটো নদীতে গৰুৱেও পানী খাব নিজেও পানী খাব। তুমি ভাবাচোন কিমান ৰোগ - ৰোগ মানে হয় মানুহৰ। নহ এতিয়া তোমাৰ জীৱ জন্তু তোমাৰ ৰোগতো তোমালে আহিল নে নাই? মানুহৰ ৰোগটো জীৱ জন্তু গ'ল তাৰ উপৰি ছাৰ্ফ চাবোনৰ কথাটো আছে তাৰ পৰা কেমিকেল বিলাকৰ
চাফ চিকুণৰ কথাটো আছে এইটো মানে উ
সেইটোয়ে একেটা বস্তুতে চব কৰিব নালাগে মানে।
মানুহে যদি নিজে সজাগ হয় চব প্ৰদূষণো মানে কমি যাব। এই
অ' সজাগতাটোৱে মূল কাৰণ মানে এতিয়া তোমাৰ, উম।
নিজে সজাগ হ'ব লাগিব।
অ' সেইটোৱে কথা। এ - এইবিলাকৰ কাৰণে বেমাৰ আজাৰো বেছি হৈছে মানুহৰ। এতিয়া তোমাৰ যিকোনো ক্ষেত্ৰতে মানুহৰ তৎক্ষণাত বেমাৰ হয়।
আগৰ মানুহৰ ইমান বেমাৰ আজাৰ নাছিল কাৰণ আগৰ মানুহৰ টাইমত ইমান গাড়ী মটৰো নাছিল, অ' প্ৰদূষণ নাছিল। মানুহ আ - আগত গৰ‌ মানুহ সজাগ আছিল কিন্তু এতিয়াৰ মানুহ গিটা প্ৰায় ভাগে সজাগ - সজাগ নাই। সজাগতা বস্তুটোৱে নাই মানুহৰ মাথাত।
হয় দিয়া। এইবিলাক, দিয়া নহ'লে মানে কি ক'বা এতিয়া উপায়তো নাই তাক কেইটা ডক্তৰ তালে যাব লাগিব। গৈ দেখাই আহোংগে কি কয়! অ' অ'সেইটোৱে। দিয়া নহ'লে হ'ব ন? অ' দিয়া দিয়া।